অ শুনিছা? হয় হয় হয় শুনিছো শুনিছো।
বাকী খবৰ খাতি ভাল আজি আপোনাৰ?
আজি ভালে আছো দেই। তোমাৰ পিছে অঁ ভাল ন অঁ অঁ।
হয়।
উম।
তাকে বোলো মই আজি আপোনাৰ পৰা- অকমান এই ডিজিটেল দুনীয়াখনৰ বিষয়ে অকমান জানিব বিচাৰিছিলো।
হা আজিকালি দুুনীয়াখনলে। এতিয়া মানে কি চলি আছে ন?
গোটেই প্ৰযুক্তি আৰু মানে বিজ্ঞানৰ যুগ।
হয় হয়। ডিজিটেল মানে এনে ইনকমৰ ৰাস্তাৰ বিষয়ে গম চম জানিব বিচাৰিছা নে বেলেগ হেৰি যুগটোৰ বিষয়ে?
নহয় আৰু আপোনাৰ মানে আপোনাৰ দৃষ্টিত কেনেকুৱা, কি ধৰণৰ সেইবিলাক অকমান জানি ব বিচাৰিছো, আপুনি কি বুলি ভাবে?
আহ যান্ত্ৰিকতাৰ যুগটো আচলতে বহুত মানুহক হেৰি কৰি পেলাইছে হয় নাই বহুত আহ মানে কাম এ হাৰ্ডৱৰ্ক যেনেকে আমি কষ্ট কাম যোনবোৰ ন এখন দুুনীয়াই মানে আমাক হেৰি কৰি পেলাইছে একেবাৰে অৱহেলা কৰি মানে কষ্ট কৰা হেৰিটো কমাই দিছে, এলেহুৱা কৰি পেলাইছে। এফালৰ পৰা ভাল হৈছে আ যেনেকে এতিয়া আমাৰ আ হয় বৰ দূৰ মানে ডাঙৰ ডাঙৰ কামবোৰ এতিয়া চুটকি মে হৈ গৈছে বুলি কয় যে হাতৰ মুঠিতে হৈ গৈছে বুলি কয় অহ। আৰু টকা- পইচাটো বহুত ইম্পৰ্টেণ্ট বাৰু আজিকালি।
হয় হয়।
অ টকা- পইচা নহ'লে বাৰু একোৱেই নহয়।
হয়।
উম।
আপোনাৰ এ হয় আপোনাৰ এই প্ৰযুক্তিৰ সহায়ত কিবা টকা -পইচা উপাৰ্জনত কিছুমান
প্ৰজেক আহ তেনেকে মানে এতিয়া মানে এ, আমি যোনবোৰ এতিয়া য'ত কাম কৰো, আমি অলপমান নেটৱৰ্কিঙৰ হেৰিয়ত কাম কৰো হা
হয়।
আহ তাত কাম কৰি আমাৰ অলপমান লাভ হৈছে বাৰু। কিন্তু কিন্তু মানে এনেকুৱা হৈছে যে আমি কষ্ট কাম নকৰাৰ কাৰণে আমাৰ গাবোৰ দুৰ বল হৈ গৈছে, আমি কাম কৰিবলৈ অৱহেলা কৰো তেনেকুৱা হৈ গৈছে, কিন্তু কম্পিউটাৰ বহি বহি আমাৰ কামবোৰ হৈ যায় মানে হৈ যায় বাৰু।
হয় হয়।
তুমি পিছে কিহৰ লগত জড়িত এতিয়া?
মই বৰ্তমান আপোনাৰ এই অকমান আগতে এন এছ টি অ বি ক্লাইন সেইবিলাকত অকমান চৰ্চা কৰিছিলোঁ, তাৰপিছত বৰ্তমানতো মই এতিয়া ইমান এটা সেইবিলাকৰ ওপৰত নাই, এতিয়াতো মই এতিয়া পাৰ্চনেল হিচাপে টাটা এণ্ট্ৰি সেইবিলাকতে অকণমান দৃষ্টি দিওঁ আৰু।
আচ্ছা আচ্ছা আচ্ছা, অ হয় হয়। এনেই কিপ্ত যোনবোৰ কাম কৰিছিলা সেই এন এফ টি সেইবোৰতো হেৰি ন এ এ ডি টি মাৰ্কেট হয় ন? এখন নহয় জানো অ তাত কেনেকুৱা লাভ হল নে কেনেকুৱা হ'ল মানে?
ইয়াত আপোনাৰ এন এফ টি বুলি ক'লেতো এন এফ টিত প্ৰায় লাভেই হয় কাৰণ আপোনাৰ যি তিয়া এটা এন এফ পি আপুনি আচলতে কি হয় এটা এন এফ পি আপুনি নিজেও বনাব পাৰে।
হয়
আৰু আপুনি বেলেগৰ এন এফ টিত ইনভেষ্ট বুলি যোনটো কয় মানে আপোনাৰ পইচাও লগাব পাৰে হয়। আপোনাৰ কি হয় এন এফ টি বোলা বস্তুটো এটা হৈ গল নন ফাবজেবুল টকেন বুলি কয়।
হয়।
তাত মানে আপোনাৰ যোনটো মানে বহুত পপুলাৰ এন এফ পি থাকে সেইটোত যদি আপুনি ইনভেষ্ট কৰিলে
উম।
আপোনাৰ লগত যদি আৰু দহজনে ইনভেষ্ট কৰিছে এটা সময়ত যদি আপোনাৰ ইনভে আপুনি ল'ব বিচাৰে
আহ।
তেতিয়া আপোনাৰ ইনভেষ্টমেণ্টো য'দি লা'ভত থাকে তেতিয়া আপোনাৰ সদাই লাভ হ'ব কাৰণ জনে আপোনাৰ লগত ইনভেষ্ট কৰি থৈ দিছে মানে আপোনাৰ এনেকিছো গুণ আছে।
হয় হয়।
গুণ থকাৰ লগতে মূল্যও আছে।
আচ্ছা আচ্ছা। এইটো ন'ন ফান্ডেও অ আহ শুনা আহ আহ কথা এটা কওঁ মাজতে এন এফ টি এটা মানে মই প্লেটফৰ্মত জড়িত আছিলো এটা সময়ত।
হয় কওকচোন।
সেই বস্তুটো মানুহে এনেকুৱা মানুহে নেহটি নামত মানে পইচা উঠাই মেলি এন এফ টিৰ জৰিয়তে আমিফটি ইনভেষ্ট কৰো বুলি কৈ মানে আমি ইনভেষ্ট কৰিব লাগে যেনেকৈ এতিয়া দহ হেজাৰ ইউ এছ ডি টি বা এই নহয় মানে এনে দহ হেজাৰ টকা দিওঁ আৰু। এশ এশ ইউ এইচ ডি দিয়ে তেনেকে জড়িত হৈছিলো এটা সময়লৈকে লাভ পালো বাৰু আমাৰ মানে মন্থলি আমাৰ পইচাটো ডাবল হৈ হৈ গৈ থাকে মানে।
হয়।
কিন্তু এটা সময়ত আমি সেই এন এফ টিখিনি ঘূৰাই নাপালোঁ। আচলতে এন এফ টি ক'ত বিক্ৰী হল কি হল নাজানো। আমি এন এফ টি কিনি ছো বুলি আমি ললো মানে বস্তু এটা এটা এন এফটি ললো বুলি ভাবিছিলো কিন্তু পাছত সেই পইচাটো আমাৰ ডুবি গল কিন্তু লাভো পালো আধা লাভ পালো আধা উৰি গ'ল তেনেকুৱা মানে হ'ল।
আপুনি পিজাৰ এন এফ টিৰ বিষয়ে কৈ আছে নেকি?
অ হয় হয় হয় তেজাৰ এনেফকি জড়িত আছিলো এটা সময়ত। হয় হয় এন এফ টি বুলিয়ে মাৰ্কেটটো হৈছিলে কিন্তু সেই বস্তুটো মানুহেহে উদ্ভাৱন কৰিছিলে মানে।
হয় হয় সেইটোৱে আচলতে সঁচা এন এফ টি নাছিলে মানে।
আচলতে
আ মানে কি হয় হয় নিজে খুলি লৈছিলে আপোনাৰ মানে যেনেকে আমাৰ এপৰ প্লেটফৰ্ম থাকে এটা এটা চাৰ্ভাৰ থাকে
অহ।
তেনেকুৱা ধৰণে সি এটা এপৰ প্লেটফৰ্ম খুলি লৈছিলে আপোনাৰ আচলতে এনেফটি'টো কি হয় সেইটো এটা এ আপোনাৰ গোটেই ৱৰ্ল্ড ৱাইড মানে গোটেই অপেন ৱৰ্ল্ড ৱাইড মানে সেইটো এটা স্পেৰেদ বস্তু তা'তমানে পাৰ্চনেল পাৰ্চনেল জড়িত নাথাকে পাৰ্চনেল কোম্পানী হওক আপোনাৰ পাৰ্চনেল এ পাৰ্চন হওক পাৰ্চনেল যি হওক মানে জড়িত নাথাকে।
অ।
অ তাৰ মানে এটা নিদৰ্শ উদাহৰণ দিব পাৰো আপোনাক অপেন চি বুলি এখন মানে হাৰি আছে ৱেবছাইট আছে
অ হয়।
আপুনি পুৰা খোলা এনেফ টি পাব আপুনি কিনিব পাৰে, বিকিব পাৰে, আপোনাৰ নিজৰ বনাব পাৰে।
অ আচ্ছা।
অ তেনেকুৱা ধৰণৰ সেইবিলাক এনে
নিজে ডিচাইড কৰি কিনে তুমি বিকিব পাৰা নেকি, তাত দিব পাৰা নেকি?
হয় হয় হয় সেইটো হয় সেইটো সম্পূৰ্ণ নিজৰ ওপৰত ভিত্তি কৰে যেনেকে আপোনাৰ অপেনঞ্চি বুলি যোনটো আপোনাৰ ৱে ইট তাত আপোনাৰ কি বনাই আপুনি নিজৰ ফটোও লগাই দিব পাৰে আপুনি বোলে বেলেগৰ কাৰোবাৰে এটা এন এফ টি ভাল লাগিছে ভাল। আপোনাৰ প্ৰাইজত দি আছে তেনেহ'লে তাত উভেচটো কৰিব পাৰে আপুনি কি কি ল'বও পাৰে
অ অ অ অ
অলপ এনে এনে বস্তুতটো সেইটোহে
অ তেনেকুৱা আছিলে ন মই মানে। তেনেহলে ঠগে খালো হয় হয় হয়। ইমান বেছি ইমান বেছি গভীৰকে গম নাপাওঁ মানে এইবোৰ কথা কিন্তু অলপ চলপ
হয় আচোন
হয়।
হয় হয়, হয় আচলতে সেইটো আপোনাৰ যোনটো কলে আহি আহ এন এফ চি যোনটো হৰণ বিৱৰণ সেইবিলাক লৈ কিনি তাৰ এটা মানে ক কিব কাৰণহে চেষ্টা কৰিলে।
হয় হয় হয় তেনেকে মানে মানুহৰ পৰা টকা উঠাই মেলি এইটো এটা ব্যৱসায় কৰিছিলে আচলতে মাৰ্কেট এখন নেটৱৰ্কিঙৰ মাৰ্কেট খুলিছিলে মানে
হয় হয় হয়
হয় নাই আহ আচ্ছা আচ্ছা সেইটো কথা।
তাৰপিছতে আপুনি এইবিলাক যোনবিলাক বিট কইন আৰু আমাৰ কোমপাইনী এইবিলাকত বিচাস কৰে নাই।
অ একচুৱেলি বিলিভ কৰোঁ বাৰু কাৰণ এটা সময়ত কিমান চনত এতিয়া বিটকইন। যেতিয়া আহ হেৰি হৈছিলে লঞ্চ হৈছিলে হয় নাই তেতিয়া চাগে প্ৰাইচ কিমান। কিমান আছিলে ওৱান এশ এশ টকা
এ প্ৰাইজটো প্ৰথম উভ হতে আপোনাৰ পঁচিশ পঁচিশ টকাৰ পৰা আৰম্ভ হৈছিল প্ৰথমতে
পঁচিশ টকাৰ পৰা এতিয়া চোন কোটি টকা কোটি টকা নহয় চাগে কমিলে নেকি? কিয়।
এতিয়া আপোনাৰ পঁচাশী লাখ নব্বৈ লাখ তেনেকুৱাকে চলি আছে চাগে নহয় হয় হয়
এটা সময়ত চাগে এইটো কোটি টকাৰ ওপৰতো হৈছিলে দামটো অ একচোৱেলি হয় সেই সেইটো সময়ত যদি আমি গম অঁ অঁ অঁ অঁ সেইটো সময়ত যদি আমি গম পোৱা তে এইটো বস্তু এনেককা তেনেককা এনেকা তেনেকা বুলি আমি ইনভেষ্ট কৰিব পাৰো। এশ টকা নাই। কৰিলেচোন এতিয়া উ মানে তিনি চাৰি কোটিৰ মালিক হ'লো হেতেন হয় নাই কিন্তু সেইটো সময়ত আমি নাজানো ন এইবোৰ বস্তু
হয় আৰু সেইটো সময়ত আমাৰ যোনটো পৰিৱেশ আমাৰ যোনটো পৰিৱেশ এইটো পৰিৱেশত ত আমাৰ ডিজিটেল মাধ্যমৰ বিষয়ে অকণো নাজানিছিলো আমি।
অকলো নাজানিছিলোৱে হয়।
নহয় জানো
হয় হয় হয়। এতিয়া এনেই অ অ তোমাৰ দৃষ্টিত আহ একচুৱেলি নতুন কিবা লঞ্চ হোৱা চানস আছে নেকি বস্তু। ত' এনেকুৱা ধৰণে যে বাঢ়িব এটা সময়ত গম পোৱা নেকি।
মোৰ দৃষ্টিত্ব ত বৰ্তমান। এতিয়াতো শ্বেয়াৰৰ বিষয়ে চলি আছে শ্বেয়াৰ মাৰ্কেটৰ পিছত হ'ব পাৰে অ। আপোনাৰ এনেকুৱা ধৰণৰ বস্তু যোনবিলাক আপোনাৰ যোনবিলাক গেম থাকে। আমি যোনবিলাক গেম খেলো যে এই গেমিং ৱৰ্ল্ডৰ ভিতৰত ভিতৰতে মানে আপোনাৰ যোনবিলাক আহ মাইনিং কৰিব পাৰি সেনেকুৱা চৃষ্টা এটা আহিব প সম্ভাৱনা আছে
অহ আচ্ছা তেনেকুৱা জেগাত মানে আমি অ শুনি আছোঁ শুনি আছোঁ অঁ শুনি আছোঁ হেল্ল'।
হয়।
চাউনণ্ট টো অহা নাই নেকি
গেমিং ছিষ্টেম ভিতৰতে
অহ
অ
হেল্ল'
মোৰ ভিতৰতে মাইনিং কৰিব পৰা সম্ভাৱনা তাত থাকিব পাৰে
অ
হয় শুনি আছোঁ অ
মাততটো ভালকে স্পষ্টকে অহা নাই মানে নেটৱৰ্কৰ
হয় নেটৱৰ্কৰ ইছু হ'ব পাৰে অ যেনে ধৰণে আমি ফ্ৰী ফায়াৰ পাবজি। এ ধৰণৰ আজিকালি স্কিন আহে আৰু ইভেণ্টবিলাক আহে তাত আজিকালি আমি পইচা লগাব লগা হয় কিন্তু সেইটো এটা সুকীয়া বস্তুত। কিন্তু তাতকৈও সুকীয়া এটা আহিব আমাৰ অপেন ওৱল গেম থাকিব পাৰে যেনে আপোনা জি টি এ ছিক্স ওলাইছে তেনেকুৱা ধৰণৰ কিন্তু জিটি এচিক্সত আপোনাৰ পইচাৰটো লেনদেন নাই বাৰু সেইটো পাৰ্চছ কিনিলে পায় তেনেকুৱা ধৰণৰ ডাঙ অপেন হল গেমত আপোনাৰ থাকিব পাৰে মাইং থাকিব পাৰে আমাৰ মানে কম্পিউটাৰ বা মোবাইলত হওক চিপিও জিপিও সেইবিলাক থাকেতো আমাৰ যোন বিলাক মাইনিং হয়। মাইনিঙে আপোনাৰ মান ভাৰ্চুৱেল স্পেচ এটা ইউজ কৰেতো কম্পিউটাৰ হওঁক লেপটপ হওঁক মোবাইল হ। হ ও।
হয়।
গেমটোৰ ভিতৰতে আপোনাৰ ভাৰ্চুৱেল স্পেচ ইউজ কৰি আপোনাৰ আই ডি মানে যোনটো
আই ডি লয় সেই আইডি ৰ ওপৰত মানে মাইনিং হ'ব পাৰে আৰু ভৱিষ্যতে
অ তেনেকুৱা কথা আচ্ছা আমি তেনেকুৱাবোৰ আমি কেনেকে চাব লাগিব সেইটো গম মানে আমি কেনেকে গম পাম যে এইটো বস্তু এনেকে তেনেকে বস্তু আমি চাই থাকিব লাগিব ন
হয় হয় এইটো চাই থাকিব লাগিব যেতিয়াই ইয়াৰ মানে অকমান হলেও হাং শুং পাওঁ লগে লগে উঠিব লাগিব লাগিব আৰু
আহ তেনেকুৱা ইনভেষ্ট কৰিব পৰা যায়
সেইটো ইনভেষ্টমেন্ট নহয় একেল একেল সেইটো এটা মাইনিং হয়গে যেনেকে আমি লেবাৰ কাম কৰো যে খাটনি কৰোঁ কিবা এটা হাজিৰা কৰো তেতিয়া পইচা এটা পাওঁ তাতো তেনেকুৱা ধৰণৰ হল আমাৰ ডিভাইচ তাত খাটনি কৰিব হাজিৰা কৰিব তাৰ বদল